অঁ।
কি খবৰ?
আছো ৰবা ভালেই, তোমাৰ?
মই আছো কিবাকে, বাকী কি কৰি আছা?
কি কৰি আছা পিছে?
এনে আছোঁ ৰ'বা, তুমি?
এ মইয়ো এনে আছো গৰম বহুতে ৰবিবাৰ বুলি ওলাই যাম বুলি ভাবিছিলো ইমান গৰম ক'তনো যাবা।
এ নকবা ভাই।
বাকী মই আজি মানে এটা ডকুমেণ্টৰী চাই আছিলো এ অসমৰ ইতিহাসৰ ওপৰত
অঁ হয় নেকি কেনেকুৱা লাগিল।
এ বহুত ভাল লাগিল দিয়া বিশেষকৈ তোমাৰ যিবিলাক আহোম যুগৰ বিষয়ে্ এ শুনি মানে আকৌ আগ্ৰহটো বাঢ়ি গ'ল আৰু আগতেতো পঢ়িছিলোয়েই বাৰু। এতিয়া আকৌ পঢ়ি কিনে মনত আহি গ'ল আৰু‌
উম মইয়ো ইতিহাসৰ। এই অধ্যায়টো মানে বহুত আকৰ্ষণীয় বুলি ভাবোঁ।
সঁচাকৈ দিয়া মানে ভাবিলে আচৰিত লাগে আৰু এটা ৰাজবংশে প্ৰায় ছয়শ বছৰ ওপৰত। ৰাজত্ব কৰাটো ধেমালি নহয় কিন্তু ন।
হয় হয়। ইমান দীঘলীয়া সময় ধৰি এটা ৰাজ্যত টিকি থকাটো সহজ কথা নহয় দিয়াচোন
ঠিকেই মানে মই ভাবো আৰু তেওঁলোকৰ যিবিলাক সংগঠন ক্ষমতা। আৰু প্ৰশাসনিক ব্যৱস্থা ইয়াত কিমান ডাঙৰ ভূমিকা পালন কৰিছিল ভাৱত। তোমাৰ ছয়শ বছৰ ৰাজত্ব কৰা। সেই একে প্ৰশাসন একে আইনৰ জৰিয়তে ধেমালি নহয়।
সেইটোৱে একেবাৰ তুমি। ঠিকে কৈছা তেতিয়াৰ সময়ত যি ধৰণে অঞ্চলবোৰ পৰিচালনা কৰা হৈছিল ন। সেইটো যথেষ্ট উন্নত বুলি ধৰা হয় আৰু
অ বিশেষকৈ তুমি কৃষিৰ ক্ষেত্ৰত আৰু ভূমি ব্যৱস্থাপনাৰ কথা যদি পঢ়া সেই বিষয়ে বহুত পঢ়ি ভাল পাবা আৰু।
হয় হয় কৃষক। কৃষ কৃষিক গুৰুত্ব দিয়াৰ বাবোবেই। ৰাজ্যখন আৰ্থিকভাৱে শক্তিশালী হৈ থাকিব পাৰিছিল।
আৰু তোমাৰ মানুহৰ শ্ৰমৰ ওপৰত ভিত্তি কৰি যি ব্যৱস্থা চলিছিল আৰু সেই সময়ত। সেইটো মানে ইতিহাসত বহু উল্লেখযোগ্য বুলি ভাবিব পাৰা।
ঠিক কৈছা। সেইটো ব্যৱস্থাৰ জৰিয়তে বৃহৎ পৰিমাণৰ কাম সম্পন্ন কৰা হৈছে।
অ সেইটোতো হয়ে আচোন মই কেতিয়াও ভাবো আৰু। সেই সময়ত মানে ইমান ডাঙৰ ডাঙৰ স্থাপত্য। আৰু জলাশয় কেনেকে বা নিৰ্মাণ কৰিছিল আমিতো শুনিছো ধৰা শিৱসাগৰ জয়সাগৰ। শিৱদৌল জয়দৌল এইবিলাকৰ নামটো শুনিছোঁ তো সেই সময়ত ইমান। ভালদৰে কেনেকে বা নিৰ্মাণ কৰিছিলে ভাব বুলিয়ে আচৰি লাগে।
হয় হয়। আধুনিক যন্ত্ৰ পাতি নথকাৰ পিছতো তেওঁলোকে যে অসাধাৰণ কাম কৰিছিল সেইটো কি বুলি ভাবা
সেই ক্ষেত্ৰতো ক'লোৱেচোন মই। মই মানে নিজে আচৰিত লাগে মই তোমাক কি ক'ম মানে অসমৰ বহু ঐতিহাসিক স্থান আজিও সেইটো যিটো যুগ আছিল আৰু সেই যুগত সাক্ষী হৈ আছে আৰু ক'বলৈ গ'লে।
একেবাৰে ঠিক কৈছা। যেতিয়া এনে ঠাইবোৰলৈ যাওঁ তেতিয়া ইতিহাস যেন জীৱন্ত হৈ উঠে।
হয়, দিয়া। পিছে। তুমি যে ক'লা জীৱন্ত হৈ উঠে তুমি সেনেকুৱা ঠাই গৈছা নেকি? কেতিয়াবা।
সেনেকুৱা ঠাই ক'ব গ'লে যোৱা নহয়। যোৱা নাই।
বাৰু সেইততো হ'ব বাৰু। তোমাৰ মতে আৰু ধৰা আহোম যুগৰ যিটো আটাইতকৈ ডাঙৰ শক্তি। সেইটো কি আছিল বুলি তুমি ভাবা।
মোৰ ম মোৰ মতে তোমাৰ এ ঐক্য আৰু কৌশলটো।
কিয়?
কিয় মানে তোমাৰ কাৰণটো ক'ব গ'লে বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো। ৰাজ্যখন দীৰ্ঘদিন ধৰি আহ সিহঁতৰ নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছিল।
সেইটোতো ঠিক বাৰু বিভিন্ন আক্ৰমণৰ সংগ্ৰহ মানে। এইবিলাক সংঘৰ্ষ হৈছিল সেই সময়তো তেওঁলোকৰ সাহসিকতা দেখুৱাইছিল আৰু। আৰু তোমাৰ। ইতিহাসতো পঢ়িছাই মোগল যি মোগলে ধৰা গোটেই ভাৰতবৰ্ষক। নিজৰ তলত। কৰি ৰাখিছিল সেই কিন্তু সেই আহোম বাহিনীক তেওঁলোকে পৰাস্ত কৰিব পৰা নাছিল।
উম আৰু কেৱল যুদ্ধতেই নহয় কূটনীতিৰ ক্ষেত্ৰতো দক্ষ আছিল।
হয় হয় দিয়া ভাই। ভাবিলে কিবা লাগি যায় ইতিহাস পঢ়িলে বুজা যায় আৰু তেতিয়াৰ শাহসকলে ধৰা। আকৌ ব সময়ত আৰু আলোচনা হওক বা সমপিয়তাত। পথু বহুত ধৰণে বাছি লৈছে আৰু।
মই এটা কথা লক্ষ্য কৰিছোঁ বাৰু।
কি কথা বা।
কি মানে যে আহোম যুগৰ ইতিহাস কেৱল যুদ্ধৰ ইতিহাসেই নহয়।
অ একেবাৰে জানা মানে এই সংস্কৃতি সাহিত্য স্থাপত্য হওঁক আৰু বহু সম ব্যৱস্থাত। ইতিহাসো দিয়াচোন মানে। তোমাৰ ক'বলৈ গ'লে যিবিলাক আমাৰ বিহু প্ৰচলন হৈছে। বহুতেতো বিশ্বাস কৰে সেই বিহু তোমাৰ সেই আহোম যুগৰ। কৰি যিটো বাকনি তাৰ পৰাই আৰম্ভ হৈছে আৰু। তাৰে তোমাৰ সিহঁতৰ যিবিলাক স্থাপত্য সেই ক্ষেত্ৰতো বহুত মানে। বেলেগ বেলেগ ধৰণৰ ঐতিয্য আছে কাৰণ। মানে আজিকালিতো স্থাপত্যবোৰ বেছি হওক তোমাৰ শিল বালি চিমেণ্ট এইবোৰে নিৰ্মাণ কৰা হয়। কিন্তু পঢ়া মই পঢ়ামতে আৰু জনামতে তেওঁলোকে বোলে। যিবিলাক কণী হওঁক বা বৰা চাউলৰ আঠা। সেই দিওঁ বোলে নিৰ্মাণ কৰিছিল ত' এই ক্ষেত্ৰত ক'ব গলে ইতিহাসতটো অলপ গম্ভীৰ হৈ পৰে আৰু।
উ সেই সময়ত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ মাজতো আদান প্ৰদান হৈছিল।
অ' ঠিক মানে সেইবাবেতো অসমৰ যিবিলাক সমাজ আৰু সংস্কৃতি। সেইটো যে অধিক সমৃদ্ধশালী হৈ উঠিছে সেইটোৱে একমাত্ৰ কাৰণ।
ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো সেই যুগৰ যথেষ্ট প্ৰভাৱ আছে বুলি ভাবা নে।
অ সেইটোতো মই ভাবোঁ বাৰু কাৰণ তোমাৰ ধৰা বহু পৰম্পৰা আৰু যিবিলাক সামাজিক ৰীতি নীতি। এ আৰু যিটো সেই সময়ৰ পৰা চলি আহিছে বৰ্তমান সমাজত দেখা যায় আৰু। ত' এই ক্ষেত্ৰ তুমি কব পাৰা যে ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো এই যুগৰ যথেষ্ট প্ৰভাৱ আছে আৰু। টকা নহয়।
মই শুনিছো যে, সেই সময়ত ইতিহাস লিখি সংৰক্ষণ কৰাৰ এটা বিশেষ পৰম্পৰা আছিল।
অ' সেই হয়, সেইবিলাক মানে কি হয়, নথি পত্ৰ আমি ধৰা এতিয়া যেনেকুৱা ডকুমেন্ট কৰি ৰাখোঁ, সেইবিলাক মানে তেতিয়া নথি পত্ৰৰ জৰিয়তে তেতিয়া আজিও মানে
বহুত যিবিলাক অ' বহু মানে তথ্য জানিব পৰা সেইবিলাক মানে সিহঁতে সংৰক্ষণ কৰি ৰাখিছিল আৰু। আৰু সেইবোৰ নথি পত্ৰ হয়তো নাথাকিলে বহু কথা এতিয়া হেৰাই গ'লহেঁতেন মানে সিহঁতে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল বা সিহঁতে কেনেদৰে কামবোৰ আগবঢ়াই লৈ গৈছিল ত' সেই ক্ষেত্ৰত তোমাৰ সেই নথি পত্ৰবোৰৰ যথেষ্ট দৰকাৰী বুলি ক'ব পাৰা আৰু।
একেবাৰে ঠিক কৈছা, মানে ইতিহাস সংৰক্ষণ ক্ষেত্ৰত সেই কামবোৰ বহুত মূল্যৱান। মানে অসমৰ বিভিন্ন উৎসৱ আৰু সংস্কৃতিৰ লগতো সেই যুগৰ মানে সংযোগ আছে বুলি শুনিছো।
আৰু নিশ্চয় মানে সমাজ জীৱনৰত ধৰা বহু দিশত আৰু সেই সময়ৰ প্ৰভাৱ এতিয়াও দেখা যায়। আৰু ক'বলৈ গ'লে। আৰু মই ভাবো, আৰু ইতিহাস পঢ়াৰ এটা ডাঙৰ লাভো আছে।
কি লাভনো বাৰু।
মানে আমি ধৰা অতীতৰ পৰা শিক্ষা ল'ব পাৰোঁ আৰু। বৰ্তমান সময়ত কেনেকৈ থাকিব লাগে বা কেনেকৈ নিজৰ পৰম্পৰাবোৰ বজাই ৰাখিব পাৰে লাগে। বা নিজৰ ৰীতি ৰীতি- নীতিবোৰ মানি চলিব লাগে। মানে এটা পৰিকল্পনাগত ভাৱে জীৱন নিৰ্বাহ কৰাৰ এটা সুযোগ। সেই অতীতৰ পৰা আমি জ্ঞান হিচাপে লাভ কৰিব পাৰোঁ আৰু।
ঠিক কথা কৈছে, কেৱল ঘটনা মনত ৰখাৰ বাবে ইতিহাস পৰা নহয় বাৰু বৰঞ্চ সমাজ কেনেকৈ গ, গঢ় লৈ উঠিল। মানুহে কেনেকৈ সমস্যা সমাধান কৰিলে, সেইবোৰো জানিব পাৰি।
অ', একেবাৰে মানে কেতিয়াবা মানুহে ভাবে ইতিহাস বহুত বৰিং হয়। মানে ভাল, কিন্তু তুমি যদি ভালকে ভাবিব যোৱা। সেই কাহানীবোৰ যদি ভালদৰে জানিবলৈ ইচ্ছা কৰা। তেতিয়াহ'লে ইতিহাস বৰ ৰোমাঞ্চকৰ আৰু। ধৰা, ভালকে যোনে পঢ়ে আৰু ইতিহাস। তেওঁলোকে বুজি পায় যে সেই ইতিহাসৰ গুৰুত্বই হওক। সেই ইতিহাসৰ বৈশিষ্ট্য বা সেই ইতিহাসে বৰ্তমান সময়ত কেনেদৰে এটা প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ত' সেই বিষয়ে ভাবিলে কিবা আচৰিত লাগে আৰু, যোনে ভালকৰে পঢ়ে। বাকি তুমি কি ভাবা?
মইো তোমাৰ দৰে একেই। একমত মই তোমাৰ সেইটোৱে হব। ভাবো মানে বিশেষকৈ অসমৰ ইতিহাসত বহু আকৰ্ষণীয় ঘটনা আছে বা আৰু সেইবোৰ সেই সেইবোৰৰ বিষয়ে ঠিক জানিলে, নিজৰ ৰাজ্যৰ প্ৰতি গৌৰৱ অনুভৱ হয়।
ঠিক কৈছা, নিজৰ অতীত নাজানিলে নিজৰ পৰিচয় সম্পূৰ্ণভাৱে মানে বুজাটো যথেষ্ট কঠিন হৈ পৰে আৰু। যদি তুমি নিজৰ ইতিহাসে নাজানা। তেনেহ'লে নিজকে কেনেকে চিনি পাবা।
সেইটোৱে।
আৰু সেইবাবে ধৰা বৰ্তমান মানে কি হয়, নতুন প্ৰজন্মইও ধৰা ইতিহাসৰ প্ৰতি আগ্ৰহী হোৱাটো উচিত। তেতিয়াহে মানে তেওঁলোক
হয়।
ধৰা, বুজি পাব আৰু নিজৰ ঐতিহ্য।
মই জনা মতে একমত কেৱল পৰীক্ষাৰ বাবে নহয় জ্ঞানৰ সচেতনৰ বাবেয়ো। মই সুযোগ পালে মানে ইতিহাসিক ঠাইবোৰ ঘূৰি চাবলৈ ভাল পাওঁ।
অ মানে তেতিয়া কি হয়, তুমি যিবিলাক কিতাপত পঢ়িছা কথাবোৰ তেতিয়া মানে বাস্তৱত অনুভৱ কৰিব পাৰিলে ভাল হয় আৰু তোমাৰ ভাল দিয়াচোন। আৰু একেবাৰে তুমি শেষত কবলৈ গ'লে কি জানা। আহোম যুগৰ যিটো ইতিহাস আৰু অসমৰ ইতিহাস সেইটো মানে এটা গুৰুত্বপূৰ্ণ অধ্যয়ায় বুলি ক'ব পাৰো, কাৰণ সেই যুগতা ধৰা, অসমৰ যিটো সমাজ সংস্কৃতি প্ৰশাসন আৰু ঐতিহ্যৰ ওপৰত মানে এটা গভীৰ প্ৰভাৱ পেলাইছিল আৰু। আৰু সেই ইতিহাসৰ স্মৃতিও আজিও অসমত বিভিন্ন স্থান হওক, পৰম্পৰা হওক, বা সংস্কৃতিৰ মাজত জীয়াই আছে আৰু তুমি যৰলৈকে যোৱা। বিশেষকৈ তুমি শিৱসাগৰ যদি শিৱসাগৰ ফালে যদি যাই পাইছা, ত তাতে গ'লে গম পাবা। এইবোৰ ৰংঘৰ, তলাতল ঘৰ, শিৱসাগৰ, জয়সাগৰ, জয়দৌৰ এইবিলাক যে স্থাপত্য আছে, সেইবিলাকে মানে এতিয়াও সেই আহোম যুগৰ এটা পৰিচয় বা তুমি পৰম্পৰা বা সংস্কৃতি জীয়াই ৰা খা বুলি তুমি ধৰিব পাৰ আৰু।
উম একেবাৰে। সেইবাবে নিজৰ ইতিহাসৰ বিষয়ে জনাতো আমাৰ সকলোৰে দায়িত্ব, আৰু সেই ইতিহাসক সন্মান জনোৱাটো, সন্মান গুৰুত্বপূৰ্ণ।
ঠিক কৈছা মানে অতীতক বুজিলেহে মানে ভৱিষ্যতৰ পোৱাতো অধিক স্পষ্ট হৈ পৰেতো। বাৰু ইতিহাসৰ
তুমি কেতিয়াবা ঘুৰি ঘুৰিবলৈ গৈছিলা না?
মই যোৱা নাই ৰবা, মই তাকে যাম বুলি ভাবিছো বাৰু বিষয় আজি
ওলাম ৰবা মানে এতিয়া বিশেষ বেছি কথা নকওঁ আৰু এতিয়া মানে মোৰ অলপমান কাম আছে ত পিছত কেতিয়াবা কথা পাতিম দে
ঠিক আছে ঠিক আছে। ৰাখিছো দিয়া।